হেল্ল' নমস্কাৰ নমস্কাৰ।
আমাৰ আহিব লগা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ মই।
নিশ্চয় নিশ্চয় মানে এতিয়া যিহেতু কাইলৈৰ পৰা স্বাধীনতা আন্দোলনটো আমি আৰম্ভ কৰিম বুলি ভাবিছিলো মই অলপ সময় আগতে মহ মহাত্মা গান্ধী আমাৰ এই জৱাহৰলাল ডাঙৰীয়া। তেওঁলোকৰ লগতে আলোচনা কৰি আছিলো মানে আমি। কাইলে নাৰায়ণপুৰৰ পৰাই আমাৰ আন্দোলন ভাগ আ আৰম্ভ কৰো বুলি ভাবিছো? তাকে বোলো আপোনাক? আক মই খবৰ দি দিলো আপুনিও আপোনাৰ লগত যিমান মানে সংখ্যক মানুহ পাৰে। আপোনালোক নেতৃত্বটো আপোনাক দিছো যে আপুনি লগতে লৈ আনক। তেওঁলোকক আমাৰ এই আন্দোলনত সহযোগ কৰক আপুনিও।
আপুনি এইটো অতি এটা ভাল বিষয়ে চিন্তা কৰিছে বহুত গভীৰ চিন্তা। আপোনাক মই যথেষ্ট। খিন সমৰ্থন আগবঢ়াইছো যদিও মোক ক্ষমা কৰিব মই আপোনাৰ লগত কাইলৈ আহিব নোৱাৰিম। মই মানে আপোনাৰ এই আজাদ হিন্দ ফ'চৰ লগত অকণমান যোগাযোগ কৰিছোঁ? মই তেখেতলৈ ইতিমধ্যে আপোনাৰ চাৰিখনকৈ বাৰ্তা পত্ৰ প্ৰেৰণ কৰিছো? আৰু তাৰ মই যিহেতু উত্তৰ পাইছো মই হয়তো কাইলৈ আপোনাৰ? সেই জাপানলৈ ৰাওনা হ'বলগীয়া হ'ব পাৰে সেয়েহে মই কাইলৈ আপোনাৰ আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিম।
হয় মই কথাটো শুনি দুখিত কিয়নো মই আপোনাক এজন। মানে ভাবিছিলো যে আপুনি আমাৰ দৰে বিনা অস্ত্ৰৰে। এই আমাৰ যুজ খনত সহায় কৰিব বুলি ভাবিছিলো কিন্তু। আপুনি যিহেতু এটা বাওঁপন্থী দলৰ লগত যোগাযোগ কৰি। মানে ইতিমধ্যে আপুনি যোগাযোগ কৰিলেই। গতিকে মই কথাটোত অলপমান দূখিত হলো। কিন্তু হ'লেও আপোনাৰ আৰু মোৰ মাজত যি বন্ধুত্ব। সেয়াত অলপো প্ৰভাৱ পেলাব নিদিয়াকৈ মই ভাবো আপুনি যদি কোনোবা এজন। ব্যক্তি ভাল এজন ব্যক্তিৰ সুদক্ষ এজন নেতাৰ নেতৃত্বত যদি আপুনি পঞ্চাশ এশ জন মানুহ যদি আমাৰ এই আন্দোলনত যোগদান কৰিবৰ বাবে পঠাব পাৰে তেন্তে আমি নথৈ আনন্দিত হ'ম।
যি অহিংসাৰ পথ বাচি লৈছে আমি কেতিয়াও স্বাধীনতা আমাক কেতিয়াও প্ৰদান নকৰে আমি। চাৰি ঘণ্টা অ কি ল'ব লাগিব তেওঁলোকৰ পৰা তেওঁলোকে যিদৰে আমাৰ দেশত শোষণ কৰিছে সৰু সিদিনা মোৰ ভগ্নীস্বৰূপ আপোনাৰ কনক লতাক বুকুত কুলি আছে তেখেতৰ লগতে মই মুকুন্দ কাকতি দেৱ
থিতাতে আপোনাৰ নিহত কৰি পেলাইছে হত্যা কৰিছে এই হত্যাকাণ্ডৰ আপুনি তাৰ যদি আপুনি আপুনি প্ৰতিশোধ ল'বলৈ যায় এই প্ৰতিশোধ কেতিয়াও আপুনি স্বদেশ বা ভোক ইয়াৰ বাবে আপুনি অহিংসা ধৰ্ম পালন
হিংসাত্মক হ'বই লাগিব ইয়াৰ পিছত বিটিছ সকলে বা এই ইংৰাজ সকলে যি সকলে আমাক শোষণ কৰি আছে তেওঁলোকে জানো আপোনাৰ অহিংসাৰ দ্বাৰা আমাক শণ কৰিছে তেওঁলোকে সদায় হাতত অস্ত্ৰ লৈ আমাক শোষণ কৰি আহিছে আহিছে আমাৰ যুৱক যুৱতী আমাৰ সেই শিশুবোৰ কণ কণ শিশু বোৰ আজি দুৰ্ভিক্ষত মৰি গৈছে গতিকে তেনেস্থলত আমি তেখেতলোকৰ ক্ষেত্ৰত অহিংসা ধৰ্ম আঁকোৱালি ল'লে হ'ব আমি হিংসাত্মক হ'বই লাগিব মইতো আপোনাক এইটোৰ বাবে আহ্বান জনাম যে আপুনিও আহক আমাৰ আজাদ হিন ফৰচত ভৰ্তি কৰক আৰু আমি সকলোৱে একেলগে মিলি ব্ৰিটিছক খেদি পঠিয়াম বা হত্যা কৰিম সিহতৰ বংশানুক্ৰম আমি নাইকিয়া কৰি দিম বা নষ্ট কৰি দিম
নাই আপোনাৰ কথাটোত মই একমত হ'ব নোৱাৰিম কাৰণ আপুনি হয় আপোনি ঠিক কথাই কৈছে কিন্তু আপুনি যদি চাবলৈ যায় যে মহাত্মা গান্ধী গান্ধী শ্ৰীমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এজন বিশ্বগুৰু গতিকে তেওঁৰ যি আদৰ্শ তেওৰ তেওঁৰ যি অহিংসা নীতি মই সেই অহিংসা নীতিৰ পথত নিজক আগুৱাই নি ম বুলি ভাবিছো কাৰণ অহিংসাই পৰম ধৰ্ম বুলি আশাৰ কথা তেওঁ কৈ গৈছে গতিকে মই ভাবো যে আমি হিংসাত হাতত মাৰণাস্ত্ৰ গ্ৰহণ কৰি কেৱল মাৰপিট কৰি বা মাৰণাস্ত্ৰৰে আমি যদি জীৱ হত্যা কৰো তেন্তে মই ভাবো আমাৰ পক্ষৰো বহুতো মানুহ নিজৰ প্ৰাণ ত্যাগ কৰিব লাগিব আনহাতে ইংৰাজ পক্ষৰো বহুতো মানুহেই নিজৰ প্ৰাণ ত্যাগ কৰিব লাগিব গতিকে মই ভাবো আমাৰ নিজৰ আপোন মানুহ খিনিক হেৰুৱাতকৈ হিংসাৰে আমি যদি আগবাঢ়োঁ তেন্তে আমি আমাৰ নিজৰ মানুহখিনিও যিহেতু আমি হেৰুৱাম গতিকে অহিংসা নীতিটো মই আঁকোৱালি ল'ম বুলি ভাবিছো কাৰণ আপুনি যদি চাই বিশ্বত এনেকুৱা বহুতো যিহেতু টো আন্দোলন ইতিমধ্যে সম্পন্ন হৈছে যি অহিংসা নীতিৰে সম্পূৰ্ণতা লাভ কৰিছে আপুনি যদি বেছিকৈ নাচায় বেছি দূৰলৈ পাবি নাচায় তেন্তে আমাৰ মহাত্মা সেয়া দক্ষিণ আফ্ৰিকাত যি তেওঁ বৰ্ণ বৈষম্য অসমৰ বিষয়ে যিটো আন্দোলন চলালে অহিংসাৰে তেওঁ তাতো জয়ী হল কাৰণ আপুনি যদি চাই তেওঁ যিখন ৰেলৱেত আহ ভ্ৰমণ কৰি আছিল তেওঁৰ সহযাত মইে আছিলো মই হয় মোৰ বৰণ ভগা আছিল দেহৰ বৰণ কিন্তু তেওঁৰ বৰণ কলা কাৰণে তেওঁক সেই ৰেলৱেৰ পৰা তেওঁক যিহেতু গতিয়াই বাহিৰ কৰি দিছিল হলেও তেওঁ যি বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আন্দোলন আগবঢ়ালে সেই আন্দোলনত মই তেওঁক সহযোগিতা কৰিছিলো আৰু সেই আন্দোলনত তেওঁক জয়ী হোৱা মই নিজ চকুৰে দেখিছিলো গতিকে মই তেওঁৰ আদৰ্শৰে নিজক আগবঢ়াই নিম আমাৰ দেশ
হয় হয় আপুনি চাওক আপোনাৰ কথাটোত মই মত কোনো কাৰণতেই হ'ব নোৱাৰোঁ আৰু আপুনি ক্ষমা কৰিব মই সেই গান্ধীদেৱক সন্মান এভাগ কৰো যদিও মই তেখেতক মহাত্মা বুলি আপোনাৰ সম্বোধন জনাব নোৱাৰিম মই তেখেতক মহনাক বাক গান্ধীদেৱ বুলিয়েই ক'ম আপুনি বুজি পাইছে মোৰ কথোপকথন আপুনি চক এতিয়া সৌ সৌজনি আমাৰ ৰাণী লক্ষ্মী বাই তাই আপোনাৰ এনে দুখ কৰিছিল যে তাইক আপোনাৰ স বন্দী বনাই হত্যা কৰি দিলে আমাৰ এই জালিয়না য়ালাবাগ সেই অঞ্চলটোলৈতো আপুনি হয়তো গৈছে তাত আপোনাৰ শ শ লোকক যিদৰে আৱদ্ধ কৰি তেওঁলোকে গুলীয়াই হত্যা কৰিলে তেনে ক্ষেত্ৰত প্ৰ অহিংসা নীতি আৰু আমি আঁকোৱালি থাকিলে নহব গান্ধীদেৱৰ পথ হয়তো কোনোবা বেলেগ এখন পৃথিৱীত আপোনাৰ সত্যবাদী বা সেয়া ফলপ্ৰসুৱে এক ধৰ্ম হ'ব প এই যি কূটনীতিপূৰ্ণভাৱে যি
তাৰ কোনো মমতা নাই এইসকল পৰ্কত অহিংসা ধৰ্ম এ চলাই থাকিলে আমাৰ নহ'ব ভক্ত লৈ তেওঁলোকক খেদি পঠাবই লাগিব আমাৰ দেশৰ আপুনি এতিয়া যদি চাই সকলো ব্যৱস্থা নিজৰ হাত লৈ ললে মানে সকলো ব্যৱস্থাই সিহঁতি নিজৰ কৰি পেলালে আমাৰ কণ কণ সেই মোৰ
সৰু সৰু মোৰ তূল্য মোৰ পুত্ৰ তুল্য সেই সিহঁত বি তেওঁ শিক্ষা দিছে আমাৰ আগৰ গুৰুকুললৈ যদি আপনি চাই আমাৰ ইতিহাস যিখন তেওঁলোকে মুচি লৈছে চেষ্টা কৰিছে আমাৰ ইতিহাসৰ আপুনি সেই অৰ্জুন আৰু পিতামহ ভীষ্মৰ দৰে মহান মহান ব্যক্তি আছিল
যে ধৰ্মৰ বাবে যদি আপুনি কাৰোবাক হত্যা কৰে তেন্তে সেয়া কেতিয়াও অধৰ্মৰ পধ হব নোৱাৰে আমাৰ ইতিহাসে যিবোৰ আমাক সেই ইতিহাসৰ যোনবোৰ যি ধৰ্ম তেওঁলোকে আঁকোৱালি লৈছিল সেই ধৰ্মই আমি আঁকোৱালি ল'বই লাগিব আমি হাতত হাত সাৱটি বা ভোক ঘৰৰতাল কৰি আঁঠুৰ ওপৰত আমাৰ স্বদেশী বস্ত্ৰ পৰিধান কৰি তেওঁলোকক কেতিয়াও খেতি পঠিয়াব ন নোৱাৰোঁ আপোনাৰ ক্ষেত্ৰত আপোনাৰ আৰু মোৰ বন্ধুত্ব হয়তো একেই থাকিব কিন্তু আমাৰ মদ ভেদত কেতিয়াও একেই হ'ব বুলি মই নাভাবোঁ আমাৰ যথেষ্ট মতভেদৰ সৃষ্টি হ'ব বা মই বিচাৰো ইয়াৰ ফলত আমাৰ মাজত মনোমালিন্য হোৱাটো তথাপিও মই আপোনাক কওঁ যে আপুনি যদি আপোনাৰ ওচৰত সময় আছে বা আপুনি যদি এই ধৰ্ম এতিয়াও ত্যাগ কৰি আমাৰ লগত যোগদান কৰিব পাৰে তেন্তে অতি শীঘ্ৰে আপুনি গুচি আহক আৰু আপোনাৰ লগত যিমান লোক আছে সকলোকে লৈ আহক আমি চবেই অ হ্ত হস্ত্ৰ তুলি লৈ এই ইংৰাজৰ বিৰুদ্ধে আমি এক একত্ৰিত হওঁ আৰু ইহঁতক অস্ত্ৰ শস্ত্ৰৰে পৰাক্ৰমেৰে নিজ বাহুবলেৰে আমি তেওঁলোকক খেদি পঠিয়াওঁ
উ হয় হয় আপুনি চাব পাৰে যে সকলো মানুহৰ চিন্ত ধাৰা একেই নহয় সকলো সকলোৰে মতামত বেলেগ বেলেগ হ'ব পাৰে যেনেদৰে আপোনাৰ আৰু মোৰ মতামত ভিন্ন ভিন্ন হোৱা পৰিলক্ষিত হৈছে কিন্তু আপুনি যদি ইতিহাসৰ পাত ভালদৰে লুটিয়াই চাই তেতিয়া আপুনি দেখা পাব যে যিসকল লোকে মৰাণস্ত্ৰ নিজৰ হাত হাতত তুলি লৈছে তেওঁলোক কিন্তু ইতিহাসৰ পাতত নায়ক হিচাপে কেতিয়াও পৰিগণিত হোৱা নাই উদাহৰণস্বৰূপে আমি যদি কওঁ হিটলাৰৰ কথা তেওঁক মানুহে কেতিয়াও নায়ক বুলি ক'ব নোৱাৰে তেওঁ যিহেতু মাৰণাস্ত্ৰ নিজৰ হাতত তুলি লৈছিল গতিকে তেওঁক নায়ক হিচাপে কোনো মানুহে আহ মানে ভাবি নাচায় কিন্তু আপুনি যদি ভালদৰে চাই যে নেলচন মেণ্ডেলা যি অহিংসা নীতিৰে নিজৰ দেশখনক স্বাধীন কৰাত সফল হল তেওঁক কিন্তু সকলো মানুহেই এজন নাই নায়ক হিচাপে সমগ্ৰ দক্ষিণ আফ্ৰিকাই তেওঁ এজত নায়ক হিচাপে আহ মানি লয় মই ভাবো যে ইতিহাসত যেতিয়া মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আদিৰ দৰে ব্যক্তিসকল বা কনকলকলতা বৰুৱা তেনেকুৱা ব্যক্তিসকলৰ যেতিয়া নাম ওলাব তেওঁলোকক এজন নায়ক হিচাপে তেওঁলোকে অভিহিত কৰিব। কিন্তু যেতিয়া সুভাষ চন্দ্ৰ বসদেৱৰ ডাঙৰীয়াৰ নাম ওলাব। তেওঁক কিন্তু মানুহে নায়ক হিচাপে কেতিয়াও মানি নলয়। মোৰ
সৈতে মই কেতিয়াও একমত হ'ব নোৱাৰোঁ। সুভাষ চন্দ্ৰ বোষ ডাঙৰীয়া আমাৰ দেশৰ গৌৰৱ। মই তেখেতৰ সৈতে কাম কৰোঁ, মই তেখেতৰ আপোনাৰ কৰ্ম কৰ্মৰ সৈতে একেলগে জড়িত যিহেতু। তেখেতৰ নামো এদিন আপুনি চাব ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা হ'ব। তেখেতেই হ'ব আমাৰ এই পৃথিৱীৰ বা আমাৰ দৰে ভাৰতবৰ্ষৰ দৰে এখন মহান দেশৰ স্বাধীনতা ঘূৰাই অনা ব্যক্তিজন। গতিকে আপুনি এইবিলাক কিছুমান ধৰ্ম বিৰোধী বা আমাৰ কিছুমান আপোনাৰ শক্তিহীন লোকৰ দৰে আপুনি মতামতাক নবহাব, এই ক্ষেত্ৰত।
হয়, মই ভাবো মই ভাবো যে, আপোনাৰ আৰু মোৰ যিহেতু মতামত ভিন্ন যদিও আমাৰ উদ্দেশ্য এটাই যে আমাৰ ভাৰত ভাৰতবৰ্ষখন আমাৰ আপোন ভাৰতবৰ্ষখন স্বাধীন কৰাতটো গতিকে মই ভাবো আপুনি আপোনাৰ মতে আপোনাৰ ৰাস্তা তাত আপুনি গতি কৰক। মই মোৰ ৰাস্তাত গতি কৰিম। আপুনি হিংসা নীতিৰে যদি দেশখন স্বাধীন কৰিব পাৰে আমাৰেই লাভ। আৰু আমি যদি অহিংসা নীতিৰে আমি দেশখন স্বাধীন কৰিব পাৰোঁ। তেতিয়া আমাৰ লাভ। কাৰণ ভাৰতবৰ্ষ অৱশেষত ভাৰতবৰ্ষই স্বাধীন হোৱাটো আমি বিচাৰো। সকলোৱে। কিন্তু আপুনি যদি চাই যে আপোনাৰ নীতি যোনসকল ব্যক্তিয়ে অৱলম্বন কৰিব। তেওঁলোকে কিন্তু নিজৰ প্ৰাণ হেৰুৱাব। কিন্তু আমাৰ নীতি যিসকলে অবলম্বন কৰিব খুব কম সংখ্যক লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ব পাৰে। কিন্তু, সেয়াও অতি কম সংখ্যক লোকৰ বাবে হ'ব। গতিকে মই ভাবো যে, এনেদৰে মতামত ভিন্ন যদিও আমাৰ উদ্দেশ্য একেটাই হোৱা উচিত যে ভাৰতবৰ্ষক স্বাধীন কৰাটো।
হয়, হয়। চক আপোনাৰ মোৰ এটা খিনিতে মদ আছে, সেই ইংৰাজসকলে যি আপোনাৰ কাৰো প্ৰতি কুণ্ঠাবোধ নকৰে। যাৰ একো মমতা নাই যাৰ একো দয়া নাই। তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰে সেই সৈন্যসকলক আপোনাৰ বিশ্বযুদ্ধ যু বিশ্বযুদ্ধ যুদ্ধ জয়ী কৰিবলৈ পঠিয়াই দিলে। যি নেকি সেই বিশ্ব যুদ্ধত কোনো প্ৰকাৰে জড়িত নহয়। তেওঁলোকক সেই যুদ্ধলৈ পঠিয়াই কি কৰালে, সেই জাপানৰ আপোনাৰ কাৰাগাৰত বন্দী কৰাই থৈছে। সেই কাৰাগাৰত বন্দী কৰাই থোৱা সকলক মোৰ শ্ৰদ্ধাৰ সেই খেতিৰে আপোনাৰ বোজ দেৱে তেখেতে আপোনাৰ সেই তেখেতসকলক কাৰাগাৰৰ পৰা উলিয়াই এটা নিজাৰ এটা সৈন্য বাহিনী প্ৰস্তুত কৰিছে। যি সৈন্য বাহিনীৰ ওচৰত ইমান টো সামৰ্থ্ আছে যে ব্ৰিটিছৰ চুলিত ধৰি তেওঁলোকক ইয়াৰ পৰা উলিয়াই পঠিয়াব। তেওঁলোকৰ বগা বৰণৰ চুলি হয়তো তেখেতে ক'লা কৰাৰ তেখেতৰ ওচৰত ক্ষমতা আছে। গতিকে, আপুনি এই অহিংসা খাবা মই তেখেতৰ মহাত্মা বুলিব নোৱাৰিম। তেখেতে সেই গান্ধীদেৱৰ ধৰ্ম আপুনি ত্যাগ কৰক তেখে কেতিয়াও আপোনাক স্বাধীনতা দিব নোৱাৰে। আমি সকলো মানুহ একত্ৰিত হৈ আমি হিংসাৰ পথটো হাতত ল'ব লাগিব। সেই বীৰ ক- অৰ্জুনৰ দৰে যিদৰে কৃষ্ণই অৰ্জুনক বুজাইছিল মই আপোনাক আজি কৈছোঁ, আপুনিও হাতত অস্ত তুলি লওক। আপুনিও এই কা-পুৰুষসকলক ইয়াৰ পৰা খেদাৰ বাবে অস্তত তুলিহে বা হাতত বন্ধুক তুলিহে এই স্বাধীনতা অৰ্জন কৰিব পাৰিব।
হয়, আপোনাৰ কথাখিনি শুনি মই যিখিনি বুজি পালো যে, সুভাষ চন্দ্ৰ বোস ডাঙৰীয় যি হিংসা নীতি অৱলম্বন কৰিছে। সেইটো আমাৰ স্বাধীনতা আন্দোলনৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি আপোনাক মই অভিনন্দন জনাইছো। কাৰণ, আপোনাৰ কথাখিনিয়ে মোক সেই অহিংসা নীতি ত্যাগ কৰি আপোনালোকৰ দলত যোগদান কৰিব মোক অনুপ্ৰাণিত জনালে মই তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। গতিকে মইয়ো এই অহিংসা নীতি আ মানে অহিংসা নীতি ত্যাগ কৰি কাইলৈ ময়ো আন্দোলনত যোগদান নকৰো